অ'।
কি কৰিছা?
এনে আছিলোঁ।
উম, ভাত -ভাত বনোৱা হ'ল মইয়ো আছো।
অ', ভাত বনোৱা হোৱা নাই বাৰু আধা আধি আৰু বনাইও আছিলোঁ। হ।
কি বনালা আজি?
কি কৈছা, অ কি বনালো অ। এতিয়া অ', অ', দাইল বনালো ভাজি চবজ জি আৰু কিবা বনাব লাগিব আৰু ৰাতি খোৱা হৈ গ'ল বাৰু এতিয়া আৰু বনাব লাগিব কিবা অকনমান। ৰাতিপুৱাৰ খিনি হৈ গ'ল এ দুপৰীয়াৰ আৰু আৰাম কৰিছোঁ লাহে -লাহে সেয়ে আৰু ৰেগুলাৰ। উম, সেইটোৱে আৰু সদায় কাম বিলাক থাকে। এ বনোৱা মেলা তাৰওপৰি ঘৰৰ কিবা- কিবি কৰা।
বন্ধ বুলি ফুৰিব যোৱাই নেকি?
বন্ধ বুলি ফুৰিব তেনেকে যোৱা নাই বাৰু এনে হ'লেও মানে ওচৰতে এবাৰ দুবাৰ ওলাই যাওঁ আৰু। নগলেওঁ নহয় নে ইহঁতে মানে হাল্লা -চিল্লা লগাই দিয়ে পুৰা।
অ', হয় দিয়া ওচৰতে কি আছেনো চাবলগীয়া?
ওচৰতে যাব পৰা গ'লে মানে যদি বোলে দিনটো লৈ আহে আহিব পাৰি তেতিয়াহ'লে! কামাখ্যা মন্দিৰৰ পিনেও যাব পাৰি তাততো বহুত কেইটা মন্দিৰ আছে এনে আৰু!
ন কামাখ্যা মন্দিৰটো!
আমাৰ ওচৰতে ইফালে আৰু চক্ৰেশ্বৰ আছে। ইয়াতটো ধুনীয়া আৰু হেত যাব পাৰি আবেলি।
অ চক্ৰেশ্বৰতো কোনখিনিত আছে, কোনখিনি ঠাইত আছে?
এইখিনি আৰু কালিপুৰ বুলিয়ে কয় ৰাস্তাটো সেইটো চাইদ হয় আমাৰ এ! সেইফালৰ পৰা আহি মালিগাঁও চাইডৰ পৰা যদি আহোঁ আমি লেফ! চাইডে যাব লাগিব বাওঁফালে আৰু! কালিপুৰ অ', অ', কালিপুৰ! কালি পুৰ কৈ সেইখিনি নদীৰ ওচৰতে, বিৰাট ভাল লাগে মানে পৰিৱেশ! টো, আবেলি যদি যাও বিৰাট! তে ভাল লাগে আৰু চাবৰ কাৰণে, নদীটোতে মানে সেইখিনি আৰু মন্দিৰটো নদীটোৰ লগতে বনোৱা আছে। তাত গ'লে মানে তুমি কি চাবা আৰু মাজতে আমি এদিন গৈছিলো আৰু সিহঁতক লৈ পেলায়। বিৰাতে ভাল লাগিছে। মানে, আহিব নিবিচাৰে মানে আৰু বাচ্ছাৰ কাৰনে যদি আমি খেলা বস্তু কিবা লৈও যাও! তেতিয়াহ'লে সিহঁত অলপ সময় খেলিবও পাৰে আৰু অ, জেগা খিনি আহল বহ! বহল আৰু মানে ইমান মানে সেনেকুৱা নহয় আৰু বহুত! মানে হাল্লা, চিল্লা এইবিলাক নাই আৰু।
গাড়ী মত!
অ গাড়ী অ! গা গাড়ী চাড়ী কমে আৰু মেনৰাস্তাৰ পৰা এইখিনি বেছি নহয় আৰু এনেই খোজকাঢ়িয়ে আহিব পাৰি আৰু।
তাৰ পৰা আৰু মানে! গধূলি আমি যদি, অ যাব পাৰি, আবেলি যদি যাওঁ খুবেই ভাল লাগে আমাৰ যে আ! হেৰিৰ পৰা নতুন ব্ৰীজখন যে হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত কুমাৰ ভাচ! কৰ বৰ্ম সেতুখন সেইখন ধুনীয়াকে দেখা পায় আৰু। তাৰ পৰা খুবেই ভাল লাগে। বৰ ধুনীয়া লাগে, দেখা পাই আৰু ইফালে উমানন্দ। অ উমানন্দ সেইখিনিও দেখা পায়, মানে সেই দ্বীপটো যে! উম তাৰ পৰা দেখা পাই আৰু, আৰু অশ্লকান্ত ঘাটটো যে আছে! সেইবিলাকো দেখা পায় আৰু তাৰ পৰা। খুবেই ভাল লাগে, আমি যিখিনি টাইমত গৈছিলো আমাৰ আমি বেছি টাইম থাকা নাই বাৰু। এ উম আ অকনমান যাওঁতে ওলাই যাওঁতেও দেৰি হ'ল, তাৰ পিছত আমি যাবৰ দিনা! খন মানে বতৰটো ইমান এটা ঠিক নাছিলে, বতৰটো অকনমান বেয়া হোৱা কাৰণে গুচি আহিলো। অ পিছত, এনে কিন্তু থাকিব পাৰিবা, সাতটা, চাৰে সাতটা লৈকে খোলা থাকে বাৰু পিছত বন্ধ!
অ
উম যাব পাৰি যাব পাৰি, আহিম!
উমানন্দৰ কথা কলা যে? উমানন্দত গৈ!
পাইছো পাইছো উমানন্দত গৈ পাইছো, উমানন্দত গৈছো। বাৰু মই এবাৰেই গৈছো এবাৰ নহয় দুবাৰেই গ'লো চাগে? ফেৰীত গৈছিলো ফেৰীত এইখিনি আমাৰ পৰা! আমা অ আমাৰ পৰাই এইখিনি বা বা বাছতে গ'লো, যাই পেলাই আৰু! তাৰ পৰা এই উজান বজাৰৰ পৰা এইখিনি ফেৰী ঘাট আছে নহয় না? তাৰ পৰা এনেকে ফেৰীত গলো যাই। আৰু সেইখিনিতো তাতে ভাত ততো মন্দিৰৰ ওচৰতে আৰু তাত নমাই দিলে সেইখিনি আৰু চিৰিবিলাক বগাই যোৱা। যাই অকনমান সময় থাকি পেলে মানে ভোগ চোক খাই অহা নাই আৰু তাত। এনেকে মন্দিৰত। গৈছা নে তুমি কেতিয়াবা?
ভোগো খোৱাই নেকি?
উমা অ ভোক সেনেকে নোখুৱাই তাত। তাত মানে কেনেকুৱা আৰু মানে যদি আমি বোলে ভোগ খাম বুলি ভাবো আৰু আগতীয়াকে জনাব লাগিব বা জনা জনোৱাৰ পিছত আৰু যোগাৰ চোগাৰ লাগিলে জনাই দিয়ে আৰু মন্দিৰৰ পৰা। পুৰোহিতক বা এনেকে তাত তা মানুক জনাই দিলে আৰু বাকি কি কৰিব লাগে সেইখিনি জানাই? এনে মানে ডেইলি ভোগতো নু খুৱাই আৰু। মন্দিৰৰ মানে যিখিনি মানে তেওঁলোকৰ মানুহ থাকে আৰু সেইখিনিৰ কাৰণে বনাই আৰু। জাতিৰ কাৰণে ভোকটো নবনাই তাত। এতিয়া যদি আমি বোলো ভাবো? অ ভাতে খুৱাই ভাতে খুৱাই তাত। ভাটি খুৱাই মই জনাত আৰু অ মই এবাৰ
অ ভাতে খুৱাই মানে ইয়াতে তাৰমানে সেই জেনেৰেল ভোগটো নচলে আৰু। এইটো মন্দিৰত মানে উম গ'লেই যে খাব পাৰি ধৰাচোন আমি এতিয়া হেৰি কামাখ্যাত গ'লো তাত মানে খাই আহিব পাৰি। যাই পেলাই কিন্তু ইয়াতে উমানন্দত মানে নোৱাৰি কিছুমান ম ইতি ধৰা আমি তই গুৱাহাটীৰ ফালে যে আছে। দ দীৰ্গেশ্বৰী মন্দিৰটো নাজানো বাৰু এইয়া কি কয় এইটো কৃষ্ণৰ মন্দিৰটো যে। দৌলগোবিন্দ মন্দিৰটো যে তাত গ'লে তুমি পায়স তো খাই আহিব পাৰিবা। কিন্তু ইয়াতে নোৱাৰি আৰু।